হেল্ল'
হয়, ভালনে আপোনাৰ?
অ অ ভালে।
অ কি কৰি আছে?
এনে আছিলো ৰেষ্ট লৈ।
অ তাকে খোৱা লোৱা হ'ল?
অ খোৱা লোৱা হ'ল। খালে, খালো। হ'লনে তোমাৰ হ'লনে? অ। কি কি বনালো মানে আজি আৰু চিম্পলে বনালো আৰু। দালি বনালো দালি, চবজি এনেকে আৰু ভাজি সেনেকেই বনালো তুমি কি কৰিলা, কি বনালা আজি?
অ মইয়ো সেই আৰু চিম্প পোলে বনালো উ তাৰপিছতে আপোনাৰ হেৰি এই যে এয়া আপোনাৰ চয়াবিনৰ চবজি চয়াবিনৰ চবজি তেনেকে বনালো আৰু।
অ ঠিকে আছে এতিয়া কেনেকে বনোৱা চাইবিন তুমি?
অ তাৰমানে চয়াবিনটো কি কৰো এই যে হেৰি মানে চয়াবিন খিনি অকমান ধুই থৈ দিওঁ আৰু
উম
ধুই লও ধুই লৈ পেলাই মানে অলপ সময় জিকাই থৈ দিব লাগে চয়াবিন টো যাতে ফুলি উঠে অলপমান জিকাই থৈ দিওঁ অলপ সময় তাৰপিছত আপোনাৰ তাতে পিঁয়াজ অকণমান আদা, নহৰু তেনেকে দিলে ভাল লাগে আৰু
উম
তাকেই তা পিঁয়াজ, আদা, নহৰু এইবিলাক দিওঁ এইবিলাক ভাজো ভা জি অকণমান তেল দি তাতে ভা কেৰাহিত ভাজো তাৰপিছত চয়াবিন খিনি ভালকে মানে পানীত জিকাই থওঁ যে অলপমান মানে কি কৰো আটি লও আৰু যাতে ফেন চয়বিনৰ ভিতৰত যিবিলাক ফেন থাকে ওলাই যাই আৰু তাৰকাৰনে আট আটি আ টি মানে দুবাৰ মান ধুই লওঁ আৰু ধুনীয়াকৈ আটি লৈ
অহ বেছিকে ধুলে বেছি চাফ হৈ যায় কিজানি ন
অ' অ যিমান ধোৱা যায় সিমানে বেছি চাফা হয় আৰু তাৰ পিছতে সেইখিনি ধুই অ', তিনি চাৰে তিনিবাৰমান ধুব পাৰিলেতো ভালেই আৰু
অ'
ধুনীয়াকে সেইখিনি ধুই থৈ দিলোঁ তাৰপিছত তাতে দিয়াৰ কাৰণে আলু এটা অ', সিদ্ধ কৰি লও আলু এটা দিলে ভাল তাৰপিছত আপোনাৰ উম পিঁয়াজ আহ আদা, নহৰু এইখিনি আপোনাৰ তেলত ভাজিলো
উম
ভাজি তাতে মানে কি কৰো আলু খিনি যে ব সিদ্ধ কৰি থৈ দিছিলোঁ সেইখিনি আলু তাতে দি দিওঁ
অ
আৰু চয়াবিনখিনি দি অকণমান সময় ভাজি থাকোঁ আৰু তাৰপিছত তাতে অলপমান নিমখ, তাৰপিছত হালধি আহ', তাৰপিছতে জিৰা তাৰপিছত ধনিয়া অকণমান মিটমচ ছলা তেনেকে আৰু, আৰু অলপমান আপোনাৰ গৰম মছলা দি দিলে ভাল লাগে আৰু সেইখিনি দি অকণমান ভাজি ভাজি তাৰপিছত পানী দি দিওঁ দি মানে উতলিব দিওঁ আৰু
অ' অ'
অকণমান সময় উতলিলে মছলাখিনি যাতে চয়াবিনৰ ভিতৰত সোমাই যায়', তেনেকে তাৰ পিছত সেইখিনি বস্তু', হেতু যেতিয়া সোমাই যায় তাৰ পিছত আৰু ধুনীয়া হয় আৰু খাবৰ কাৰণে থপথপীয়া কৰি', থৈ দিলে মানে ভাল লাগে আৰু',
উম', উম', উম', উম', মছলাটো সোমাই গ'লে আৰু খাই ভাল লাগে। অ', মছলাটো সোমালে ভাল লাগে আৰু',
অ', ভাল লাগে, ভাল লাগে', তেতিয়া সোৱাদ হয় আৰু বেছি, আজি মানে আৰু এটা', প্ৰণালী গম পালোঁ মানে ৰন্ধন প্ৰণালী এটা',
অ' অ'
মানে কঁঠালৰ ছিজেন যে'
অ'
কঁঠালৰ হেৰি চলি, মানে এতিয়া যে' বতৰ, কঠালৰ মানে গুটিটো যে এ গুটিৰে মানে এটা ৰন্ধন প্ৰণালী গ'ম পালোঁ। শনন
অ' অ'।
মানে আচলতে কি হয় আহ' কঁঠালৰ যে গুটিটো শুকানে শুকানে কেৰাহীত মানে ভাজি ল'ব লাগে।
অ'
তাৰ পিছত সেইটো মানে ভাজি থাকিব লাগে যেতিয়ালৈকে মানে গুটিটো মানে সিদ্ধ হৈ নাযায় আৰু তেতিয়ালৈকে ভাজিব লাগে।
উম'
তাৰ পিছতে আপোনাৰ কঠালৰ গুটি খিনি ভাজি ভাজি মানে হাতেৰে অলপমান পিটিকি চাই থাকিব লাগে মাজে মাজে সিদ্ধ হৈছে নে?
অ'
তাৰপিছত তেতিয়া মানে গ'ম পোৱা যায় যে কঁঠাল গুটি কেইটা সিদ্ধ হৈছে আৰু। তাতে একো দিব নালাগে অকল শুকান কেৰাহিতে ভাজিব লাগে মানে।
অ' বাকলিখিনি গুচাই দিব লাগিব।
অ' বাকলিটো গুচাই পেলাই তাতে আৰু তেনেকে আহ'- যেতিয়া মানে গ'ম পোৱা যায় অ' সিদ্ধ হৈছে ধুনীয়া, তাৰ পিছত সেইখিনি ধুনীয়াকে মানে এটা বাতিত ওলাই থৈ
উম'
এই খিনি ধুনীয়াকে নিমখ তেল জলকীয়া বেছিকে দিব লাগে জলকীয়া বেছি হ'লে মানে খাই ভাল লাগে এই বস্তুটো।
উম' উম'
তাৰপিছত তেনেকে জলকীয়া দি ধুনীয়াকে পিটিকি পিটিকি সানিব লাগে আৰু।
উম'
আলু- আলু খানাৰ নিচিনাকে সানিব লাগে আৰু। তাৰপিছত তেনেকে সানি আৰু খাব পাৰি আৰু ভাল লাগে খাই
অ তো পিটিকাই হৈ যায় আৰু খাব পৰা মুখৰ ৰুচি জু মুখৰ জুতিৰ নিচিনা
অ অ একদম মানে ভাল লাগিল মানে ৰন্ধন প্ৰণালীটো শুনি পেলাই
উম উম উম
অ তেনেকুৱা আৰু
অ কঁঠালৰ গুটিত এতিয়াতো কঁঠাল বিলাক পকিছে খাবৰ কাৰণে ভাল হৈছে আৰু চিজনটো
অ অ অ এতিয়া ধুনীয়া বতৰটোও ভাল সেই খাবৰ কাৰণে তেনেকেই মানে তাকে পঁইতা ভাতৰ লগত এই খান এইবিধ মানে খুব ভাল হব যেন লাগিছে
অ ভাল লাগিবই কিজান অকমান জ্বলা চলা বেছি কৰি লৈ পেলাই
উম পইতা ভাত এয়া আৰু
কেতিয়াবালৈকে ট্ৰাই কৰিব লাগিব অ
উম এইখিনি বস্তু অ জলকীয়া পিয়াজ লৈ বতাত এনে কি ভাল লাগিব আৰু খাই
এনেওতো গৰমৰ দিনত পইতা ভাতটো খালে জুতি হয়
অ অ সেইয়ে
গাটো পইতা ভাতৰতো বহুত উপকাৰেই আছে বাৰু
উপকাৰো বহুত আছে পইতা ভাতৰ
উম খাবৰ কাৰণে বহুত ভাল, গৰমৰ কাৰণে ভাল হৈছে আৰু ৰেচিপিটো।
অ অ তাকে।
গৰমৰ পিতিকা।
পেট ঠাণ্ডা হৈ যাব একেবাৰে।
আ হা হা
পঁইতা ভাতৰ লগত
কেতিয়াবা লৈকে ট্ৰাই কৰিব লাগিব, এইটো চেষ্টা কৰি চাব লাগিব আৰু বনাবৰ কাৰণে।
অ অ তাকে আৰু।
এতিয়াটো গৰমে।
এতিয়া বহুত গৰম, এই গৰমত মানে যদিও গৰম মানে কঠালৰ পুৰা হেৰি ওলাইছে আৰু
উম কঠালটোতো গৰমেই হয়, কিন্তু গৰমত খালেই ভাল লাগে ন
গৰমত খাই ভাল লাগে তাকে, তাৰে মাজৰ ডিলাটোও খোৱা যায় নহয়।
অ অ অ সেইটোও খাব পাৰে, সেইটো গম পোৱা বনোৱা বনাই খাইছো বাৰু সেইটোও
অ
কালিলৈকে নতুন ৰেচিপিটোৱে ট্ৰাই কৰো নেকি কঁঠালৰ গুটিৰ ৰেচিপিটো আপুনি ক'লে। ধুনীয়াকে এইটোৱে ট্ৰাই কৰি চাব লাগিব।
খাব পাৰি পইতা ভাতৰ লগত, অ অ তাকে খাব পাৰে। খুব ভাল অ খুব ভাল লাগে। মই মানে আজি নতুনকে ক অ অ মই মানে নতুনকে গম পালো আৰু আজি কথাটো।
অ আপুনি বনোৱা নাই আৰু
নাই নাই বনোৱা নাই আজি গমহে পালো বনাই খাব লাগিব আৰু
অ মইয়ে কালিলৈকে ট্ৰাই কৰি চাব লে চাব লাগিব।
অহ বাকী আৰু আপোনাৰ তেনুকুৱা কিবা ৰেচিপি?
অ মোৰ আছে আৰু এনেকুৱা ৰেচিপি, কঁঠালৰ গুটি তা আপুনি সেনেকে কঁঠাল গুটিটো বনাব পাৰে, আলু পিটিকাটো তেনেকে বনাব পাৰি, আলু পিটকাও আমি হেনেকে বনাওঁনে কেতিয়াবা এনেইতো খোৱা যায় বাৰু আলুৰ লগত কেঁচা পিঁয়াজ পিটিকি পেলাই।
অ
কিন্তু সেইটো সেনেকে নাখাই পেলাই অকণমান পিঁয়াজ চিয়া পিঁয়াজটো যদি আমি মিহি কৰি কুটি লয় ভাজি লওঁ লৈ পেলাই তাইৰ লগত মছলা অকনমান দিওঁ দি যা ধনিয়া বা গৰম মছলা দিলে বা মেগী মছলা দিব পাৰি। ল'ৰা ছোৱালীৰ কাৰণে ভাল লাগে আৰু সিহঁত তেখাই আৰাম পায়, সেইটো যদি এনেকে ভজা মছলাখিনি আলুখিনিৰ লগত পিটিকি দিওঁ বা ডাঙৰে খালে অকণমান জ্বালা চালা বেছি কৰি দিলে খাই ভাল লাগে আৰু এনেকে কৰি খাব পাৰি কেত তিয়াবা, এ বৰ বনাব ইচ্ছা যোৱা নাই ভাত গৰম ভাত বনালো, গৰম ভাতৰ ল গত দাইলো খাব পাৰি বা দাইলটোৰ লগত সেনেকে গৰম ভাত দাইল আৰু এনেক আলুটো এনেকে পিটিকি পেলাই খালে, এনেকেও ভাল লাগে কেত তিয়াবা আৰু ইচ্ছা নাযায় ন গৰমত খাবৰ কাৰণে এনুকুৱা অকনমান মানে মুখৰ মুখৰ চক কিছুমান আঞ্জা হ'লে খাই ভাল লাগে।
ভাল লাগে ভাল লাগে ঠিকে।
আপুনি পিতিকাটো ক'লে যে, মোৰো সেইকাৰণে পিতিকাৰ এতিয়া মানে আহি আছে আৰু মনত। আলু পিটকাটো এনেকে খাব পাৰি আৰু অকনমান মছলা চছলা বা জ্বলা চলাত তেল চেল অকণমান এনেই যদি মই এনেই আলু পিটিকাটো পিয়াছ চিয়াজ দিও তেতিয়াহ'লে কেঁচা তেল তেল বেছিকে দি পেলাই সেনেকেও ভাল লাগিব। আৰু যদি বোলে মছ চলা খিনি ভাজি লও পিয়াছটো ভাজি লৈ পেলাই দিও তেতিয়াও ভাল লাগে। জ্বলা অলপমান বেছিকে দি পেলাই
অহ।
সেনেকে খাইও ভাল লাগে। খাব পাৰি কেতিয়াবা সেই আৰু বনাবৰ ই চ্ছা নাথাকিলে চিম্পুল খানা খালে আৰু সেনেকে নেমু অকনমান লৈ আলুখিনি পিটিকা জলকীয়া দাইল লৈ পেলাই খাব পাৰি আৰু সুবিধা হয় আৰু।
অ অ
যোনে যেনেকে হেৰি কৰি লয় আৰু ন।
উ উ উ
উ পিটিকাৰ ৰেচিপি। অ আপুনি কেতিয়াবা এইটো ট্ৰাই কৰি চাব চেষ্টা কৰি চাবচোন।
অ অ ঠিক আছে অ তাকে চাব লাগিব ৰ'ব।
অ ময়ো চাম ৰ'ব মে কঁঠাল গুটিটো কঁঠাল খালোৱে নহয় অ কঁঠালটো খাইছোৱে এইটো পিটিকাটো বনাই চাব লাগিব অহাকালি মানে এইটো চেষ্টা কৰিবই লাগিব।
চেষ্টা কৰি চাব লাগিব।
ম তাকে আৰু কি কয় বাকী আপুনি ঠিকে আছে আৰু?
অ অ আছো আছো। ঠিকে আছে ঠিকে আছে দিয়ক অঁ অঁ দিয়ক।